অ' মোৰ ভাল তোমাৰ কি খবৰ কোৱা।
মোৰ ভালেই বাৰু।
হয় নেকি কি কৰিছা। অ, অ' চব ভাল দিয়া।
আজি অলপ গৰম আছে কিন্তু।
অ' সেইটোৱে। মই আজি তোমাৰ লগত এটা বিষয়ৰ ওপৰত কথা পাতো বুলিহে আহিছিলো ৰবা। সেইটোৱে। গোটেই জীৱনটো আহি যায় লগতে, তোমাৰ এটা বহুত গুৰুত্বপূৰ্ণ কথা। কথা হ'ল তোমাৰ সময় সময়টোতো বহুত গুৰুত্বপূৰ্ণ ন। এতিয়া সফল ব্যক্তি এজন হ'বলৈতো তোমাৰ প্ৰথম কথাই হ'ল সফল। সফল হ'বলৈ হ'লে হ'ল কি সময়। সময়টো তোমাক বহুত দৰকাৰী ন এতিয়া। তাৰ লগতো কেইটামান আছে যিসমূহ হ'ল কঠোৰ। পৰিশ্ৰম বুলিও ক'ব পৰা তুমি আত্মবিশ্বাস, ধৈৰ্য এইসমূহ। তাৰ ভিতৰতে আহে আৰু।
সেইকেইটা, সেইকেইটা নহ'লে তুমি সফলতা হবই নোৱাৰা।
অ', এজন সফল ব্যক্তি মই হ'বই নোৱাৰিম, কেতিয়াও যদি সেইসমূহ মোৰ তাত নাথাকে মানে, সেইসমূহ গুন মোৰ তাত নাথাকে সেইটোৱে কথা। এতিয়া তুমি, তুমি কোৱাচোন মোক, আত্মবিশ্বাস মানুহৰ কিয় গুৰুত্বপূৰ্ণ?
আত্মবিশ্বাসী মানুহক জীৱনটো মানুহে কয় নহয়, জীৱনটো সফলতা অৰ্জন কৰিবলৈ হ'লে আত- ম বিশ্বাস নহ'লে নহ'বই।
এতিয়া মই কিবা এটা কাম কৰিব গৈ আছো, বা মই পঢ়িব গৈ আছোঁ যদি মোৰ, মোৰ ওপৰত মোৰ উম, আত্মবিশ্বাস নাথাকে, মোৰ এনেকুৱা লাগিব এইটো হয় নে নহয়।
অ', সেইটোৱে। আমাৰ নিজৰ মনতে প্ৰশ্ন আহি যাব, অ'। বিশ্বাস কৰিব, সেইটোৱে। নিজৰে যদি আমাৰ মনত যদি প্ৰশ্ন আহি থাকে যে, অ' এইটো কৰিম নে নকৰিম? বা আমি যদি নিজেই ভয় খাই থাকোঁ বা ভয় অনুভৱ কৰি থাকোঁ। সেইটোতো আমাৰ আত্মবিশ্বাস, কেতিয়াও নাহিবই ক'ব গ'লে। সেইটো আত্মবিশ্বাস থাকিব হ'লে আমি, এইটো কাম কৰিবই লাগি যে, নিজে নিজৰ, ওপৰত প্ৰথম বিশ্বাস কৰিব লাগিব।
আৰু অকল আত্মবিশ্বাস আহিলেই নহ'ব, তুমি সেই বস্তুটো আমি নিজে কষ্ট কৰিব লাগিব। তাৰ ওপৰত আমি। তাৰ বিষয়ে জানিব লাগিব, তাৰ পৰা শিকিব লাগিব, তেতিয়াহে, অকল যদি মই আমি নিজৰ ওপৰত আত্মবিশ্বাসটো আনি একো কাম নকৰোঁ, তেতিয়া হ'লে আমাৰ ক'ত আৰু। সময়ত আমাক ক'ত, আমি সফলতা অৰ্জন কৰিম, কৰিবই নোৱাৰিম আমি।
সেইটোৱে, সেইটোৱে। তথা আৰু তুমি কোৱাচোন, কঠোৰ পৰিশ্ৰম কিয় দৰকাৰ মানে আমাৰ জীৱনত। আমি সফল হ'বলৈ কঠোৰ পৰিশ্ৰম কিয় কৰিব লাগে, আমি যে মানুহে যে কয় ডাঙৰ, ডাঙৰ ব্যক্তিসকলেও কয়, কঠোৰ পৰিশ্ৰম কৰিব লাগে, কঠোৰ পৰিশ্ৰম নকৰি যে আমি যে জীৱনত সফল হ'ব নোৱাৰিম, সেইটো কথা কিয় কয়, কোৱাচোন এনেই। কিবা অকণমান।
কঠোৰ পৰিশ্ৰম মানে এনেকুৱা আৰু এটা বস্তু যেন আজিকালিটো কঠোৰ পৰিশ্ৰমটো নাইয়েই, নাই মানে বহুত কম কৰে। কম মানুহেই বিচাৰে, মানে ক' মানে এনেকুৱা কষ্ট কৰে। চবে সহজ সৰল, হিচাপতে মানে, সহজতে পাব বিচাৰে আৰু। কঠোৰ পৰিশ্ৰম কৰিলে মানে কি হয়, যিটো তোমাৰ । ফিল্ডত আমি ধৰি লোৱা কষ্ট কৰি আছোঁ। তাত যদি আমি ভালকে কষ্ট নকৰোঁ, এতিয়া ধৰি লোৱা। পৰীক্ষাৰ কথাটোৱে কৈছো, কমচে কম এটা পৰীক্ষাতে বা ক্লাছ টেনৰ পৰীক্ষাটো, কিমান ল'ৰা ছোৱালীয়ে দি আছে। তাত যদি আমি ভালকে পঢ়া শুনা নকৰি ভালকে এক্সামটো নিদিও, তেতিয়া হ'লে আমি ৰিজাল্টটো আমাৰ সেনেকুৱা আহিব।
অ' সেইটোৱে, ভালকৈ যদি আমি কঠোৰ পৰিশ্ৰম কৰি, যদি কোনো এটা কাম নকৰোঁ। তেন্তে আমি যিটো ফল পাব লাগে সেইটো ফল আমি নাপাম। কাৰণ আমি সেই বস্তুটোত যদি আমি সঁচাকৈ যদি পৰিশ্ৰমেই নকৰোঁ একো যদি কষ্ট কৰিয়ে নেদেখ কেনেকৈ হ'ব পাৰিব আমি, আমি সেইটো দিশত আমি কেতিয়াও সফল হ'ব নোৱাৰিম। কঠোৰ পৰিশ্ৰমটো তুমি যি কাম নকৰিলেও তুমি পৰিশ্ৰম কৰিবই লাগিব। তুমি সেইটো খেতি কৰাৰ পৰা আদি কৰি তুমি যদি আ এজন ভাল বিষয়া হ'বলৈও যোৱা তাতো তুমি কঠোৰ পৰিশ্ৰম ক'বই লাগিব নহ'লে তুমি কেতিয়াও নোৱাৰিবা আৰু এজন ভাল সফল, সফল ব্যক্তি হ'বলৈ আৰু।
মানে তোমাৰ সময়টো যিটো সময়ত যিটো কাম কৰিব লাগে। আৰু যদি এটা বস্তু তুমি কৰোতে পাঁচ মিনিট টাইম লাগিছে সেই পাঁচ মিনিটত বস্তুতটো বুজিব পৰা তেতিয়াহ'লে এইটোত মিনিট দিব লাগিব মোৰ মোটামুটি তাৰ গোটেই বস্তুবোৰ জানিব লাগিব।
আমি সময় দি সকলোবোৰ কাম কৰিব লাগিব। সকলোবোৰ বস্তু আমি ভালকৈ সময়মকে বুজিবও উলিয়াব লাগিব। নহলেবা আমি সফল হ'ব নোৱাৰিম কেতিয়াও মই ভাবোঁ।
আৰু সৰু সুৰা বস্তুবোৰত অলপ বেছিকে মন দিব লাগে যদি এটাত তুমি সৰু এটা যেনেকে এটা সৰু একজামত একজামটো পাছ কৰিলে যে চাৰ্টিফিকেট বা কিবা এটা ট্ৰফিত দিলে বা সেনেকে দিলে মনটো আৰু ভাল লাগে আৰু।
অ' সেইটোৱে। যদি আমি আ বস্তু সকলোবোৰ বস্তুতে আমি ক'ব গ'লে মনোযোগ দিব লাগে। যদি আমি মনোযোগ তেন্তে আমি সেই
মানে ভাল বস্তুবোৰত বেছিকে মনোযোগ দিব লাগে কিন্তু আমাক অলপ বেছিকে আজিকালি অলপ যিবিলাক আমাৰ কাৰণে বেছি প্ৰয়োজন নহয় সেইবিলাকত আমি বেছিকে মন দিয়া হৈ গৈছো। সেইটো সেইবিলাকৰ পৰা অলপ সময়তটো কাটি আনি ভালত লগাব লাগে।
যিসমূহ বস্তু অদৰকাৰী বুলি ক'লেও ভুল নহ'ব সেইসমূহ বস্তুৰ পৰা অলপ অলপ দূৰত আহিব লাগে। যাতে আমাৰ সময়ৰ মূল্যটোও যাতে বজি ৰয় আৰু। আৰু যাতে কোনো ক্ষেত্ৰত আমাৰ যাতে সুফল নহয়, আমাৰ যাতে কৰ্মক্ষেত্ৰতে হওক বা কিবা পঢ়াৰ ক্ষেত্ৰত ততে হওক আমি যাতে সকলোবোৰ কাম ভালকৈ কৰিব পাৰোঁ সেইটোৰ ওপৰত আমি মানে ভালকৈ গুৰুত্ব গুৰুত্ব দিব লাগে আৰু সময়বোৰৰ সঠিক ব্যৱহাৰ। কৰিব লাগে এতিয়া পঢ়ি থকা লোকসকলে কেনেকুৱা কৰিব লাগে সময়বোৰ মূল্য ভালকে বুজি উলিয়াবৰ বাবে সময়ৰ এখন তোমাৰ ধৰি লোৱা ৰুটিন এখনেই হওক বা তেনেকৈ এখন মানে কাগজ এখনত নিজৰ সময়মতে কোনবোৰ কাম কৰিব পাৰোঁ সেইসমূহ কাম লিখি উলিয়াব লাগে। যাৰ ফলত আমাৰ সময়ৰ সৎ ব্যৱহাৰ হয়। যিসকল লোকে মানে সময়ৰ সৎ ব্যৱহাৰ কৰিব নাজানে
ধৰি লোৱা আজিৰ দিনটো ৰাত অ' আজি আজিৰ দিনটো ৰাত ৰাতিপুৱা ধৰি লোৱা এতিয়া মই কি কি কাম কৰিম সেইটো এটা দু ৰুটিন বনাই এইটো কামটো ইমান টাইমত কৰিলে আমাৰ সদ ব্যৱহাৰ হ'ব। সেনেকে চবৰে কাম থাকেই কিন্তু ৰাতিপুৱাই যদি বস্তুটো এইটো এইটো কাম আছে, এইটো খাব লাগিব, অমুকত। যাব লাগিব, এইটো কাম কৰিব লাগিব। কিবা এটা লিখিব লাগিব, ত' কোনটো টাইমত কৰিলে মোৰ গোটেই কামবোৰ কমপ্লিট হৈ যাব? সেইটোৱে আৰু।
সেইটোৱে, কোন কোনবোৰ সময়ত কোনবোৰ কাম কৰিব লাগে, আমি সেইটোও চাব লাগে। এতিয়া যেনেকে ক'ব গ'লে, আমি যদি এতিয়া আমি এতিয়া ইমান ডাঙৰ হ'লোঁ। আমি যদি এতিয়াও যদি সৰু, সৰু যিবোৰ ল'ৰা-ছোৱালীসকলৰ নিচিনা আমি খেলা ধূলাত ব্যস্ত হৈ থাকোঁ। তেন্তে আমি কেতিয়াও সফল হ'ব নোৱাৰিম। আমি জীৱনৰ প্ৰতিটো স্তৰত এটা এটা নতুন নতুন কাম আমি আগবঢ়াই লৈ যাব লাগে। নিজৰ প্ৰতিটো কাম প্ৰতিটো জীৱনৰ স্তৰতেই কৰি যাব লাগে।
আৰু মানুহৰ জীৱনত এতিয়া কঠোৰ পৰিশ্ৰম এতিয়া ধৰি লোৱা, আমি স্কুলত যেনেকুৱা আছিলোঁ, হাইস্কুলত অলপ বেলেগ হৈছোঁ। কলেজত অলপ বেলেগ হৈছোঁ, কেইদিন পিছত আমি যেতিয়া আমাৰ জীৱন হওঁক বা কিবা হওঁক তেতিয়া বস্তুবোৰ বেলেগ বেলেগ
কৰিম অ সেইটো সেইটো কৰ্মক্ষেত্ৰ আমাৰ
সেই সেইবিলাক আৰু বেলেগ বেলেগ টাইমত বেলেগ বেলেগ যিটোৰ বেছি গুৰুত্ব মানুহৰ জীৱনত তেতিয়া সেইটো বেছিকে টাইম দিব লাগে।
মই ভাবোঁ সফলতা, এতিয়া ধৰি লোৱা সততাৰো প্ৰয়োজন থাকে। ধৰি লোৱা স সততা, নৈতিকতা, দায়িত্ব ত বোধ সেইসমূহে মানুহক মানে সফল কৰি তোলে। আমি যদি কোনো এটা কৰ্মত বা কোনে এটা কাৰ্যত যদি আমি দায়িত্ব ভাৰ লওঁ, তেন্তে সেই কৰ্মটোৰ গুৰুত্ব আমাৰ বাবে আৰু অধিক। কৰি তুলিব পাৰে।
মানে এশ পাৰ্চেণ্ট দিব লাগে, এশ পাৰ্চেণ্ট দিলে যি কোনো বস্তুৱেই সফলতা হ'বই।
দিব লাগে, সকলো তুমি পঢ়াৰ ক্ষেত্ৰৰ পৰা আদি কৰি তোমাৰ কৰ্মক্ষেত্ৰ সকলোতে তুমি নিজৰ গোটেইখিনি দি দিব লাগে আৰু মই ভাবোঁ। সকলো কামসমূহ নতুনকৈ কৰিব লাগে বা ধৰি লোৱা নিয়মীয়াভাৱে পঢ়িব লাগে, তেতিয়াহে তুমি পঢ়াত ভাল হ'বা। তেতিয়াহে তোমাৰ পৰীক্ষাসমূহ ভাল হ'ব, তুমি পৰীক্ষাসমূহত ভালদৰে উত্তীৰ্ণ হ'ব পাৰিবা। কঠোৰ পৰিশ্ৰম, আত্মবিশ্বাস, ধৈৰ্য, ধৈৰ্যও তুমি বহুত ধৰিব লাগে দেই। যেতিয়া তুমি সফল হ'ব খোজা, ধৈৰ্য বহুত ধৰিব লাগে।
ধৈৰ্য্যটো ধৈৰ্য নহলেতো সফলতাই হ'ব নোৱাৰে কাৰণ জীৱনত তোমাৰ
যিহেতু ফোনৰ যুগ বা ধৰি লোৱা মোবাইল ফোনৰ যুগ আহ, সকলো ছাত্ৰ ছাত্ৰীসকল মানে অধৈয্য হৈ গৈছে। কিছুমান কাম এতিয়া আমি যেনেকে আমি সহজ সৰলত মানে সিহঁতে মানে কামসমূহ কৰিব বিচাৰে। সহজ উপায়বোৰ বিচাৰে মানে তেনেকুৱা আৰু তে তুমি ধৰি লোৱা কিবা এটা বস্তুৱে আমি চাব বিচাৰোঁ। কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰে কি কৰে, অভিধানসমূহ মানে খুলি নাচায়। সিহঁতি কি কৰিব এইখিনি জানে ইণ্টাৰনেটৰ যুগ যিহেতু। গুগুলটো খুলি কেনে চাৰ্চ কৰি চাব কিন্তু অভিধানখন খুলি কেনে নাচায়। মই ভাবোঁ অভিধানখন খুলি চাব লাগে। তেতিয়া তুমি আৰু নতুন নতুন বস্তুবোৰ গম পাবা আৰু নতুন নতুন শব্দ গম পাবা। সেনেকুৱা কথা। ল'ৰা-ছোৱালীবোৰে এতিয়া মানে কেনেকুৱা হৈছে মানে বহুত সহজতে বস্তুবোৰ লাগে সিহঁতক সহজতে হাতত তুলি দিব লাগে বস্তুবোৰ। সিহঁতি মানে টান কামবোৰ কৰাৰ পৰা, বহুত বিৰত থাকে মানে আৰু মই ভাবো? ভাবোঁ আৰু সেইটো কথা তুমি কি ভাবা এইটো কোৱাচোন।
নাই নাই ঠিকেই ভাবিছা তুমি যিটো ভাবিছা মতে মই একমতেই হয়। কিন্তু সেইবিলাক বস্তু লাহে-লাহে নাইকিয়া কৰিব লাগিব আৰু। মা-দেউতাকে বা এই শিক্ষক-শিক্ষয়িত্ৰী বা দাদা-ভনী যিবিলাক ওচৰত মানুহবোৰত থাকে। সেইবিলাক মানুহে লাহে-লাহে বস্তুবোৰ অলপ নাইকিয়া কৰিব লাগিব। তেতিয় গৈ ঠিক হ'ব, লাহে-লাহে ঠিক হৈ যাব। আহোতে একদিনতে অহা নাই। যাওঁতে একদিনত নাযায়, লাহে-লাহে যাব।
অ', সকলোৱে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, বা নিজৰ কাৰ্যটোৰ প্ৰতি মনোযোগ দিব লাগিব। এজন সফল ব্যক্তি হ'বলৈ আমি সদায় নিজে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু স্পষ্ট লক্ষ্যৰো দৰকাৰ দেই। জীৱনত যদি তুমি, সফল হ'ব বিচাৰা তোমাৰ এটা লক্ষ্যৰে দৰকাৰ মানে। কিছুমান থাকে ন, যিসকলে মানে বহুত-বহুত ক্ষেত্ৰতে মানে নিজৰ মনটো দি দিয়ে। সহজ কামবোৰত নিজৰ মনটো সোনকালে আনি দিয়ে সেইবোৰ কাম কৰিব নালাগে মই ভাবোঁ। নিজৰ যিটো লক্ষ্য সেইটোতে তুমি থাকিব লাগে। তেতিয়াহে মানে জীৱনত সফল হ'ব পাৰিবা। অধ্যাৱসায়ৰো প্ৰয়োজন যেনেকে মই ক'লোঁ। তুমি অধ্যয়ন কৰিব লাগিব, বহুত অধ্যয়ন কৰিব লাগিব। সেই কৰ্মক্ষেত্ৰত বা কাৰ্যটোত
সেইটো হয় বাৰু।
উম। ঠিক
দিয়া ভাল লাগিল বাৰু তোমাৰ টপিকচটো এইটো ঠিকেই কৈছা, মইয়ো আলোচনা কৰিম দিয়া।
অ', ঠিক ঠিক আছে, ঠিক আছে, ধন্যবাদ তোমাকো। তুমিও জীৱনত সফল ব্যক্তি হোৱা এদিন।
ঠিক আছে দিয়া। অ'।